অ কিমান টাইমত অ কিমান টাইমত পোৱা হ'ল?
এই হল কেইটা টাইমটো নাচালো নহয় কিন্তু সন্ধিয়া লাগিল আৰু। আমিও সোমাইছো দবাও কোবাইছে আৰু।
কৃষ্ণ অ এয়া কন এই আছো।
উম পোৱালি?
পোৱালি আছে।
উম উম।
ভাত এয়া এতিয়া ইমান খাব মন নকৰিলে দুপৰীয়া অকনমান দেৰিকে খালে
অ
তাৰপিছতে তাৰপিছত বিস্কুট পানী খালে
উম
আহে সেইটো কাৰণে ইমান এতিয়া খাব মন নকৰিলে।
উম
তাই কি কৰি আছে?
এই বৰ্তা আহিছে দীপক বৰ্তা
উম
দীপক বৰ্তা লগত টিভি চাই আছে।
উম উম
মায়ে আকৌ ভাত বনাই আছে।
অ অ।
কৃষ্ণ খুৰা আহিছে ভাত খাবলৈ।
হয় নেকি উৎপলো গৈছিল ন লগত?
উৎপল খুৰাও আহিছিলে অ গৈছিলে।
অ অ অ কাইলৈ অহা হ'ব নে কি?
কাইলৈ মই নাযাওঁ মাহঁত যাব চাগে।
কিয়?
মই নাযাওঁ আৰু কাইলৈ
অঁ অঁ।
উম, মই গলে আকৌ গোটেই কেইটা কেনেকে ফুৰিবলৈ যাবা? গাড়ী এখন গোটেইকেইটা উম চাওঁ যাবগেও পাৰো, কাইলে এতিয়া যোৱাটো মানে এতিয়া বুবু খুৰা কাইলে তেজপুৰ যাব। সি আবেলি পাবহি হে এতিয়া। কেইটাত যোৱা হয় এইটো ঠিক নাই। উম উ কি বনাইছা আজি?
মাছ।
মাছ অ।
উম
তুমি কোনদিনা আহিবা এতিয়া?
তাকেই কি কৰো চাই লওঁ।
মহা কেতিয়া আহিবনো?
উ জানো কেতিয়া আহে, কামখিনি হৈ যোৱাৰ পিছত আহিব আৰু।
উম
ইহ নলে যে দিগদাৰ হৈ যে।
উম
উম
পোৱালি নিলে?
উম
অঁ
উম
অ কেইদিনত আনিব? কেইদিনত আহিব আকৌ পোৱালি?
আছে দেৰি আছে অকমান।
অঁ
ঠিক ঠাক কৰি মেলি লৈ।
অ
অক সুণ কিবা কিবি ধেৰ কিবা ফৰ্মেলিটিজ থাকে নহয়।
অঁ।
সেইবিলাক কৰি হোৱাৰ পিছতহে। এ পইছাটো সোমাই।
উ এইবাৰ পোৱালিটো বেছি ডাঙৰ নহল ন?
নহ'ল এইবাৰ ইমান ঠিক নহল।
উম, বতৰৰ কাৰণে চাগে ন?
উ বতৰৰ কাৰণে। বৰষুণ বৰষুণ বৰষুণতে গ'ল। আজি এদিন দু দিন ৰ'দ দিছে বহুত গৰম পৰিছে।
উম।
সেইটো কাৰণে।
তা কে।
উম। হে তাকে।
উম।
বোলো কি কৰা যায়?
উ এতিয়া পাৰিলেহে, কোনদিনাখন পাৰে আহিব।
হে হে?
এতিয়া যোনদিনাখন পায় সুনদিনাখনহে আহিব।
অঁ, যুননাখন পায় সেইনাখনে আহিব।
উম।
উম।
থাকিব দুদিন মহা নে লগতে যাবাগে তোমালোক
নাই বেছি নাই ইয়াত এদিন বা দুদিন থাকিম।
অ।
তাৰপিছতে সেই
ইয়াত বেছি থাকিব লাগিব ইয়াত বেছি থাকিব লাগিব।
কত তাত চাই লওঁ।
উম।
তাৰপিছতে সেই কৈ কৈ লৈ পেলাই, তাৰপৰা সেই দু, ইয়াত দুদিন বা দুদিন তাত দুদিন বা তিনিদিন সেই তেনেকুৱা
উম।
উম।
তাৰ পিছত আৰু সেই তেনেকে তাৰ পিছতে
উম। ই কেইতাত শুৱে অ
মই যেতিয়াই শুৱ তেতিয়াই শুৱে নটা দচটামান বজাত চাৰে নটা মান বজাত
উম।
সেয়া।
নন্দুৱে কা আছে
নাই নাই।
উম ক'বালে গ'ল
উম।
উম।
উম।
উম।
তাকে।
মই আজি যাওঁতে দেৰিয়ে হৈছে অকনমান চাৰে বাৰটা বা বাজিয়ে গৈছে আৰু।
অ অ
উম তাৰপা তাতে আমাক তাৰ মানুহে ভাত খুৱাইছে ডিলাৰ' মানুহে। কেক আনিছে আকৌ উম।
উম।
এ, এতিয়া আলহী আহি আছে এইটো উম। উম।
তাকে ভাত কিহে
ভাত আজি মাংস আনিছে।
উম উম।
দিনতো তাত মা মাছ মায়ে মাংস নাখাই কাৰণে মাছ দিলে। সেই তাৰ মানুহে খুৱাইছে ডিলাৰ' মানুহে তাৰপিছত আমি আমাক মাংস খুৱাইছে। মই হেৰিটো খাইছো আৰু মই ব্ৰইলাৰ খাইছো পাপাহতক গাহৰি দিছে।
উম উম।
উম।
মানে যোনে, যিটো খায় মানে।
যোনে যিটো খাই আৰু।
অ', অ',।
ডাঙৰ মা আছে নে নাই ঘৰত? দীপাং দীপাংকৰ আমাৰ আছেনে নাই ঘৰ?
আছে।
উম, মাতেনে?
উম।
উম। সিদিনা খন ৰিয়া মামী আহিছিলে নেকি?
উম, অ', দহাত।
দহা দিনাখন আহিছিলে এনে সকামত আহছিল নেকি?
নাই, নাই, নাই।
উম।
সেইটোৱেই আৰু।
উম।
মনজিতৰ পৰীক্ষা চলি আছে ন?
উম, উম, পৰীক্ষা। হোৱা নাই, হ'বহে লাষ্টত নি।
উম।
আমাৰ এই আকৌ, হেৰি কি কয় উম, আজি এডমিশন, কি কয় নটিচ দিছে।
কিহৰ?
এ, এ এডমিচনৰ হে মেৰিট লিষ্ট হে জুনৰ ছয়, জুনতহে ওলাব জুনত ছয় তাৰিখ মানে ওলাব অ'। প্ৰথমখন, প্ৰথমখনত প্ৰথমখন নেপাম চাগে। পিছৰ খনত হে পাম চাগে। প্ৰথমখনত এইট্টি প্লাছ পোৱাখিনিহে দিব।
তাকে।
উম।
ইউনিফৰ্ম কেনেকুৱা?
ইউনিফৰ্মটো বগা, তাৰপৰা উম, এই নগাঁও কলেজৰ নিচিনাই। খালি এখন চুৰণীখন অকণমান বেছি নীলা। বগায়ে।
অ'কে!
ইউনিফৰ্মটো দিয়া হ'ল নাই?
উম, নাই নাই, তাইতো দিমহে। আমি যোৱাই নাই নহয়। কাইলে দিওঁগে নেকি? কাইল তাই গাড়ী খন গাড়ীখন তাই দেখা নাই নহয় এতিয়া তাইক মাতিছো আহাই নাই।
অ'।
কলেজৰ কাৰণে আহা নাই চাগে। উম। দে ঠিকে আছে বাৰু দিয়া। উম অ' হ'ব দে। উম।